হেল্ল' অ' ভালনে?
অ' ভালে। টো ভাল।
অ' ভালেই।
অ' কি কৰি আছা?
মই- মই কাপোৰ বৈ আছিলো।
অ'
তই তই কি কৰিছ?
এ মই পে কাপোৰ কেইটামান ধুবলৈ উলিয়াই লৈছো।
অ কাপোৰ লগাব দিয়া কথা কৈছিলি যে লগাব দিবি।
অ আহ দিব লাগিব আকৌ কি লগাবিনো।
মই,
কি লগাবিনো।
হা,
অ অ
অ অ দিম।
এ মেখেলা অ মে, খেলা কেইখনমান বৈ আছিলো যে।
অহ,
মানে সেই এতিয়াও,
অ।
আও আছে তিনিশ মান। এ তিনিখন বহা পিছতে আকৌ মানে চাদৰ লগাম। তই দিয় যদি দিব পাৰিবি এ বগ গা লগাম বগা ৰঙৰ, অ।
অ বগা ৰঙৰ লগাবি, আছো তো আছো ৰঙা পাৰি দিয়া।
অঁ খাওঁ
অ অ অঁ হ'ব ময়ো চাৰিখন দিম বাও, অঁ ভাত খালোঁ।
অঁ
ভাত খালোঁ, এয়া দালি। দালি আৰু মানে হেৰি কচু ভাজিলোঁ
অঁ
ত দালিয়ে কচু ভাজিলো, এ ক'লা কচু, কলা। কচু ভাজিলো বিলাহী দি পেলাই
অঁ, অঁ বিলাহী দি খাই ভালে লাগে, উ বিলাহী দি
অঁ ভালেই লাগে, অঁ ভাল লাগে। ভাল লাগে।
অঁ
বাৰু কাপোৰ লগ সোনকালে মোকো খবৰটো দিবি আও
অঁ দিম আৰু কাৰোবাক যদি তেনেকে বৈ দিব লাগে কবিচোন। উ চিনাকি কোনোবা আছে যদি তেনেকুৱা কাপোৰ ববলৈ দিয়া
মই মানে সৰহকে কেইখনমান। লগাম একেবাৰতে মানে সৰহকে লগাম লগাই লব লাগে যে তেতিয়া ভাল আও নহলে দু কেইখনমান কাপোৰ লগালে নে লোকচান হয়
অঁ লোকচান হয় মানে, ব অঁ অঁ
কেইখনমান কেইখনমান লগালে বৰতোলাটোৱে অকণমান
দিগদাৰ হয় কষ্ট কষ্ট নিচিনা হয় আও মানে কম কাপোৰত মানে সৰহকে লগাই ললে ধৰি লও এবাৰ অঁ
এবাৰতে ব তুলিব পাৰি, ব তুলি ধ কাপোৰকেইখন সহকে উলিয়াব পাৰি হয় নহলে আকৌ দুখনমান লগাই আকৌ কৌ টানিম আকৌ বত তুলিব লাগিব। সেইটো কাৰণে এবাৰতে মানে ক
টো বেছি হয় আও। অ কষ্টটো অকণ বেছি আৰু ন।
অ কচ ট বেছি হয়। সেইকাৰণে স ভৰাই ল'ম লৰাই পেলাই মানে দুদিনমান দিললৈকে বৈহিম আৰু সে
অ' কিবা হেৰি এনেই, সেই ফুল বাচিবি নে
অ' ফুল আছে বাচিম ভাল লাগিব তেতিয়া, অ' ফুল বাচিম বোলো তেতিয়া ভাল লাগিব। ন।
অ', অ', অ। অকমান অ' অকমান ডিজাইন কৰি দিবি আৰু বেছি নালাগে আৰু। মানে মাজে-মাজে এটা - এটা বুটা এনেকে বাচি দিলে। বুটা কেইটা বাচি দিলে আৰু এই আচুৰটো ভালকে অকণ পাৰি দিবি।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
অঁ।
তেনেকে বৈ দিম উম, এই মেখেলা কেইখন যে বৈ দি পঠিয়াইছিলো সেই সেইখন জোখমতে হ হৈছেনে?
অঁ, অঁ হৈছে হৈছে। চিলাই পেলাই পিন্ধিলো মেখেলা। নাই, একদম ধুনীয়া জোখ ক'ত হৈছে, অঁহ। চিলাই পেলাই পিন্ধিলো। উম, তাকে।
ত সেইয় দু সন্মান আছে গৈ যে, এই দুখন উলিয়াই কৰি ল'ও। লৈ পেলাই তাৰ পিছত সেইখিন বা পৰিম আও বাকীখিনি। ।
অহ।
অহ।
গোটেইখিনি মিলাই গৈ লৈ, হ'বগৈ, চাগ মোৰ তাত, মানে, হেৰি, পোন্ধৰ সন্মান। আৰু, তেনেকুৱা ক'বাত দিয়া মানুহ আছে যদি, সুধি চাবি। নহ'লে আৰু কিনা, কিনা মানুহ আছে যদি কবি। অ'। কিনা মানুহ আছে যদি, ক'বি। মই, অ', মই বেছি, মানে, সৰহকৈ লগাইছোঁ যে, বেছি চিম
অ', অ'। অহ, অ'। হ'ব। কিনা মানুহো পাবি
অ'।
কিনা মানুহ তই খালি ক'লেই হ'ল, আৰু
অ'। এ, কিবা এটা ওলাই থাকিব, ন? কাপোৰকেইখন বৈ, এনেই থাকাতকৈ, কাপোৰকেইখন বৈ থাকিলে, কিবা এটা পাই থাকিম। অ', সেইটোৱেই। সেইটোকাৰণে লগা কামটো আৰু কৰোৱাই থাকে, ন?
অ'। আৰু ইমান হেৰিও নাই। ধৰি ল, কষ্টও নাই। তেনেকে লগাই লোৱাৰ পিছত এবাৰ, উম।
বহি-বহি
অ', ঘৰতে বহি। অ', উম। মানে, ঘৰতে আৰামত অকণ, বহি-বহি কাপোৰ
অ', মন গ'লে বলোঁ। মন নগ'লে ঘৰত থাকিলোঁ এনেই
অ', তাকে মেছেজ চাদৰ ওলোৱাৰ পিছত, আৰু কি লগাবি নো?
গামোচা লগাম নেকি আকৌ? হেৰিৰে ডিঙিত পোৱা গামোচা যে
অ ফুল বাচিবি গামোচা
ইমান ডাঙৰকে নাইবাচোন উ আজিকালি কিবা নামত সেই প্ৰতিযোগিতা বিলাকত টো সেই ফুল স তিনি আঙুলীয়া ফুলহে লাগে সৰু সৰু ফুলৰ
অ অ আকৌ তাত বোৱা গামোচা হলে ধৰি লওক সন্মানতটো বেছি আৰু ন
অ সেইয়াই বোৱা গামোচা অ সেই চবতে আজিকালি মানুহ বিলাকে বোৱা গামোচা চা বিচাৰে যে সেইকাৰণ অ সৰু সৰু উম তিনি আঙলীয়া এনেক একে বেললে উঠাই দিম
আহ আহ সেয়া লগালে ময়ো দহখনন ম দচখননমানান দিম আৰু দে ময়ৌ
অ দিবি
অ আাগেিব চাদৰ খিনি উলিয়াই ল উম
গামচা কেইখন লগালে খবৰ দিম বাৰু দে তিয়া ন কুত খিনি তই কু সেই খিনি তই কিনি দি পঠে পিনে পইচাটো দিবি
অ সূতা খিনি ময়ে কিনি দিম দেই
অ অ সূতা খিনিকে কিনি দিবিিয় নহ'লে বজাৰত গলেগে ন একে মখ স খিনিও পই মই পইচাটো দিম একেলগে লৈ আহা অ অহা হ'ব বুজিছ নে সূতটো মানে একেলগে এবাৰতে আনিলে ভাল হয় গ যদি দি মই এক্সট্ৰ কেে আনিলো তই এক্স্ৰাকে আনিলি মানে ফুটাাতটো নিমিতেে আনমিল ত চব বেলেগ বেলেগ উ কিছুমান সৰু সৰু থাকে বেছি মিহি থাকে কিছুমান দামনেকে মাছে সতে তেনেকুৱা আছে উম।
দাৰ হয় আৰু।
মানে হেৰি দিয়া নিচিনা হৈ যায় অ মানে। আছো আছো আচুৰ দিয়া নিচিনা হৈ যায়গৈ। বেলেগ বেলেগ সূতা কিনি আনি। হলে। একেলগে কিনি আনি। উম।
তাকে।
অ।
অ।
খাই বৈ কিবা কৰিবিনে এনে কবাত যাবি।
খাই বৈ নকওঁ একো।
উম।
বাৰু এ সৰু সুৰা কাম কেইটামানকে উলিয়াই লম আৰু।
অ মই এতিয়া। অ মোৰ কাপোৰখন বৈ বৈ পেলাই এনেকে আকৌ ঘৰত হেৰি কৰি।
অহ।
অ এলাহো লাগে। নাহ এটা। অ কাপোৰ চিলাওঁ অ মই এই কাপোৰ এযোৰ আনি থৈছোঁ চিল্ক অ। মই কাপোৰ এযোৰ আনি থৈছোঁ চিলাই দিবিচোন।
অ দি পঠিয়াবি মই চিলাই দিম।
অ। তাকে চিলাই কৰি ধুনীয়াকে দহি বতি দিবি আৰু অ।
অ হ'ব মই ধতি দিম মই দ অ। বটি দিম মই আগতে বতিছো এইকেইদিন মানে এতিয়া বতা নাই তথাপিও তোৰখনত বটি দিম বাৰু দে নহ। বেলেগত দি থাকিব নালাগে অ একেবাৰতে ইয়াতে কৰি দিম চব মই।
অ একে ঠাইতে হ'লে ভাল হয় আৰু হয় নহ।
উম।
অ।
কেইখনমান। চিলাব আছে। সেইকেইখন চিলাই লওঁ দি পঠিয়াবি এইকেইদিনত। ভিতৰতে
অ', এইকেইদিনতে দি পঠিয়াম বাৰু, অ', এইকেইদিনতে দি পঠিয়াম, দি প ফালে চিলাই দিবি আৰু।
অ'।
উম। ধুনু আছে নে ঘৰতে?
ধুনোৱে গা ধুব বলৈ গৈছে এতিয়া। মইয়ো তাক গাটো ধুৱাই লওঁগৈ আগে। নহ'লে অকলে অকলে ধুলে বহুত সময় পানীত খেদেলি থাকে যে, বেমাৰ হে হ'ব তাৰ, মই ধুৱাই কৰি দিয়া পিছত, অ'। সহায় কৰি দিয়াৰ পিছত বাকী কাম খিনি কৰিম আও। তাক আক
অৱ অৱ উম।
ভাগ ঘৰতে আছে নে?
অৱ ঘৰতে আছে। ঘৰতে আছে।
অৱ।
কিবা কাম এটা ওলাইছে। তাকে বোলে হেই কৰো বুলি পেলাই কৰিছে আও।
অৱ, অৱ। উম। মই এতিয়া ইয়াক গা ধুৱাও ধুৱাই কৰি কাপোৰ কেইখন চিলাও চিলাই গৈ আকৌ আবেলি দু দোকানৰ ফালে ওলাই যাব লাগিব। বজাৰ কেইটামান কৰিবলগীয়া আছে। এ শাক-পাচলি বজাৰ।
অৱ শাক-পাচলি বজাৰ। অৱ।
অঁ।
অঁ
জিকা ভুল কওল আহিব লাগিব কোনকা হৈ আছে ঘৰত তাকে বজাৰ কেইটামান গ লৈ আহিব লাগিব। উম। হ'ব দে ন মই এতিয়া সেই গা ধুৱাই দিওঁ গৈ ছোৱালীজনীক।